হয়, হয়। শুনিয় আছো।
কি কৰিছা।
আছো আৰু এনেই ভাত পানী খাই আজৰি হয় তোমাৰ।
ময়ো হে উম অ। মইো এইেই কিনো কৰিব আৰু এনেই আৰু গৰম ডালত ঔপাতোতটো। পাতো কৰি আছো ইমান গৰম।
আৰু গেৰ কেইটা দিন থাকিবই আৰু কেইটামান দিন ভাদহ, আহিন।
উম।
প্ৰথম কেইদিন থাকিব আৰু তাৰপিছত যাম।
তাৰ চত যাব সেইটোৱে তোমাৰ মানে কি জানা ইমান গৰম। বাটতে তোমাৰ থাকি বতাহতটো লৈ থাকিবলৈহে মন যায়, গম পাইছা ঘৰৰ ভিতৰত থাকি। ই মন নাযায় তোমাৰ অলপ।
সেই তোমাৰ ফেনৰ বতাহ এডাল লৈ থাকিলেও গৰম গৰম হাৱা ঘামিয় থাকো।
গৰম উম গোটেই মানে কি জানা টিঙৰ গৰম। তটো মানে ফেনৰ সৈতে মিক্স হৈ যায়। তোমাৰ ক'ত আ চত ঢালাই মানুহ বিলাকেওচোন গৰমত থাকিব নোৱাৰে। আমি টিঙৰ ঘৰৰ মানুহেও নোৱাৰো। খেৰৰ ঘৰত হে থাকিব লাগিব।
যিমান তুমি পাকা ঘৰ থাকিবা সিমান কাম বেছি। গম পাইছে নাই আজি আগতে যেনেকি খেৰ ঘৰ বা মাটি। তেয় ঘৰত কি হয় তোমাৰ তাপটোও কম। মাটিত তাপটোনো কিমান থাকিব। এতিয়া টিঙে যিমান সময় তাপ। তাপটো ধৰি ৰাখিব ফেৰে আগতে ইমান সময় নাথাকে নহয়।
নোৱাৰে অ' তেওঁ একে তুমি অ' কোৱা।
কাটোত তোমাৰ কি হয় আৰু বেছি সময়।
আৰু বেছি তাপতটো আহে। মানে কি জানা তাপতটো মানে সহজতে তোমাৰ শেষ হৈ নাযায়। আমাৰ বা আগতে এই কোৱাৰ্টাৰত যে আছিলে তোমাৰ। হোষ্টেল আৰু সিহঁতৰ ছোৱালী বিলাক চব থাকে যে তাত তোমাৰ তিনতলা হয়। ওপৰত মানে কি হয় যে বৰষুণ দিলেও পানী সোপা গৰম-গৰম হয়। তাকে গম পাইছা ইমান গৰম তোমাৰ থাকিব নোৱাৰা তুমি।
তোমাৰ কি হয় জানা দিনটোতো তাপতো থাকেই সে ৰাতিও কি হয়। মানে সেই তাপ মানে যি পাক সোপাৰ পৰা তাপতটো ওলাই থাকে গোটেই ৰাতি কিন্তু মাটি আমাৰ আগতে তাতে মানে কি হয় মাটিৰৰ ঘৰ থাকোতে গম পাওঁ নহয়। তোমাৰ ৰদ দিয়ালে মানে তাপতটো থাকে। এই ৰ'দ যেতিয়া নাইকিয়া হৈ গ'ল তেতিয়া লগে লগে কি হ'ব তোমাৰ সেইা ঠাণ্ডা পৰি আহে অ' তাত নাইকিয়া হৈ যায় আৰু তোমাৰ বৰষুণ পৰিলেো তোমাৰ গৰম দিনটো ঠাণ্ডা লাগি যায়ে কাপোৰ জাপি ল'ব লাগে
ত সেইটোয়ে এই তোমালোকৰ যেনেকে আইতাহঁতৰ ঘৰত যে সেৱ ঘৰকেইটা ইমান ঠাণ্ডা ন ৰুম কেইটা চোৱাচ অ নি নিজে পাইছো সিহঁতৰ সেই ৰুমতটো বেছি ঠাণ্ডা সিহতো।
মানে বাক টো খেৰৰ আছিল যে বাঘ মানে তুমি, মানে কি আৰু পকা ঘৰ বা বিল্ডিং ঘৰ বনালে নহ কিন্তু শান্তি নাই দ গৰমতটো বেছি হল।
মানে তুমি ষ্টেনডাৰটোহে কৰিব ঘৰটো বনালা গম পাইছা নিজে শান্তিয়ে থাকিবলৈ কিন্তু সেই ঘৰটো নহয়।
নহয়-নহয় তুমি একেবাৰে মানে কি দেখাবলে এটা বিল্ডিং, বনাই লোৱা কিন্তু এটা থাকিব
থাকে অ' লগে এই তুমি যোন দেখিছানে ইউটিউবাৰ যে ডিম্পু, বডিম্পু বৰা নে সি যদি সি চত ঢলাই ওপৰত কেঁচা ঘৰ
তাৰ হ'লেও তাপ লাগিব দিয়া ওখৰ হ'ল আৰু এ চ ঢেলাই দিলে হয় নে নহয় কিন্তু সেইটো তুমি অকল পথাৰৰ বা মাত জেগাত যদি বনাই ল'লে হয় বা গছৰ তলত তেতিয়া সেইটোত তুমি থাকিবা আৰু তাৰ মজাৰ
এই যে গছত যে চাংঘৰ বিলাক যে বনাই লৈ দেখিছা সেইকেইটা ঘৰত থাকিব বৰ ধুনীয়া হব।
তাকেই অ' সেই তোমাৰ দুই তিনজোপা ডাঙৰ-ডাঙৰ গছ বিলাক তাত চছাঁ পোৱাকে তুমি ধুনীয়াকে মাটিৰ ৰোব লাগিব গম পাইছানে তলটো মাটিৰ কৰি আৰু খেৰ দি ল'ব লাগে আৰু ধুনীয়া
কি লাগে আৰু ন হয় দিয়া বুজিছানে তুমি পকা এখনতো উম চিন্তা তুমি এইে পকাখননত শুবা
উম,
পকা খনত শোবা পকা খনো যি গৰম নহয় তোমাক ঘামাইহে দিয়ে বেছিকে।
সেই পকাটোতো পকা বিলাকো ঘামি গৈ যেনেকুৱা এটাত তাপ লাগিব তোমাৰ কতো শান্তি নাই যিমান ঘৰ বোৰ ভাল ভাল হৈ আহিছে সিমান তাপ বেছি জানা। মানে কি জানা মাটিৰ লগত থাকিলেহে তুমি অকণ ঠাণ্ডা পাবা এতিয়া আমি মাটিৰ লগত আমাৰ কোনো সংস্পৰ্শই নাথাকে
উম-উম। অ সেইটোৱে সেইটোয়ে অ কিমান ঠাণ্ডা লাগে অ নোৱাৰা নহয় পিন্ধিলে গোটেই ভৰি কিবা হৈ যায় মই নোৱাৰো কিয় জানো বেলেগ মানুহ সেই ঘৰৰ ভিতৰতো চেন্দেল পিন্ধিব পাৰে মই নোৱাৰো জানানে একদম নোৱাৰো।
আৰু একে পাকাত খোজকাঢ়ি থাকিলে কি হয় জানা ভৰিৰ তলুৱাটো বিষ হয়। তোমাৰ কি নাজানো মোৰ একে ইমান ভৰি তলত বিষ হৈছে কিন্তু মাটিখিনিত যদি মই বহুত দুঘণ্টা দুঘণ্টা খোজকাঢ়ি থাকিলে ভৰি তোলোৱাই নিব
কোন হয়? তুমি এনে চাবাচোন ভাত বনোৱা টাইমত যেতিয়া গেছৰ ওচৰত যে থিয় হৈ থকা যায় ন ভৰিকেইটা ইমান বিষাই মই ভাবিছো মোৰ হে বিষ ষাই নেকি বাও কিন্তু নহয় অ বিষ হৈছে। অ সেইটো কাৰণে হৈছে ব থা আগতে আমি বনত খোজকাঢ়ি ফুৰো যে বেছিকে হয় এতিয়া আমি পকাত থকা হৈছো চবতে পকা কাখনে পোৱা যায় বাটতো পকাখন পাবা ঘৰটো কৰা হয় সেইটো কাৰণে মানে বিষ বিলাক বেছি হৈছে। বেয়া হৈছে দিয়া। আচলতে সৰু পোৱালীক যে কয় মাটিৰ ভাৱত খেলি ব লাগে মাটি খাব লাগে হয় ঠিক তেনেকে আমাকো লাগে, সিমান ভাল। বেমাৰ নহয় একো উম সেইটোয়ে সেইটোয়ে বুজিছা মই
ইথে লাহে লাহে আমি এইবোৰৰ পৰা আঁতৰি আকৌ প্ৰকৃতিৰ মাজত
গলেহে মানে ভাল। পাম। সুস্থও হৈ আহিম আচলতে কি জানা প্ৰকৃতিৰ মাজত আছিলো বহুত ভাল হৈ আছিলো তাৰ
এতিয়া চব কাটি কুটি ডাঙৰ ঘৰ বনাই হয়নে তুমি গৰমত থাক এতিয়া এ যোৱা যাই সেই বিল্ডিং বনাই লৈ বা চত ঢালি আছে মানে সেই মানুহখিনি এ চি নলগালে থাকিবই নোৱা হ'ল।
তোমাৰ ঘৰ আগত যদি কোনোবাই যদি চত ধালাই এটা বনাই ললে তোমাৰ ঘৰলৈ বতাহটো নহা হৈ যায় নহয়, সেই ঘৰটোৰ কাৰণে কিমানৰ অপকাৰ হৈ হৈছে যে হয় নে নহয়? বতাহ নোপোৱা বতাহ নাহে আগফালে ঘৰতো থাকে কাৰণে। সেইটোতোন তেওঁলোকেতোন লোক বেলেগৰ অসুবিধাটোতো বুজ বুজি নলয় ন তেওঁলোকে খালি নিজৰ সুবিধাটোহে বুজে, সেইটোৱে গছবিলাক
তাকে লাহে লাহে আকৌ মানে সেনেকে খে আজিকালি কি জানে খেৰো পাবলে নাইকিয়া হ'ল, আগৰ দিনৰ মানুহে খেৰ খেৰৰ খেতিয়ে কৰে বা কিছুমানৰ নিজাববীয়াকো হয় সেইবোৰ বিক্ৰী কৰে, এতিয়া সেই খেৰটো আমি নেদেখাই হলো হয়নে?
আচলতে কি জানা যেতিয়াৰ পৰা এই অৰুণোদ মানে অৰুনোদইৰ পইচা পালে তেতিয়াৰ পৰা তুমি হাধাৰীবিলাক নোপোৱা হ'লা। কাম কৰা মানুহ নায়েই কবলৈ গ'লে অ নাই। আকৌ তুমি যেতিয়া পৰা মানে চাউলটো পালে হয় মানুহখিনি মানে চাউলটো পোৱাৰ পৰা খেতি কৰিব বলে মানা কৰা হ'ল মানুহ বিলাকক, এ মাহকত তেওঁলোকৰ খৰচ চাউল খিনি পায়ে যায় যেতিয়া তেওঁলোকে খেতি কিয় কৰিব, হয় নে নহয়? আচলতে অ বেছিহে পৰি যায় সেইটো মানে ফিজ চাউলে দিয়ে ভাত খাব, কিন্তু আচলতে বেয়া হৈছে মানুহ বিলাক এলেহুৱা বেছি হৈছে।
আৰু সেইটো নহয় নহয় তেওঁলোকে খেতি কৰি যিটো চাউল খাইছিলে এতিয়া ফ্ৰী চাউলটো ঠিক তেনেকুৱা নহয় নহয় তোমাৰ, অ এয়াটোত নহয় আৰু দুই তিনি মাহতেই হয়।
অ দুই তিনি মাহতে হয়, তুমিয়ে নিজে চোৱাচোন তোমাৰ যিটো বস্তু পূৰঠ হওঁতে পাঁচমাহ লাগে সি যদি পূৰঠ হওঁতে দুমাহহে লাগ গে, সেই বস্তুটো কেনেকে ভাল হ'ব সাৰতেটো ব কিব লাগিব ন। তৎক্ষণাতেই হব ত' সেই বস্তুটোৱে আমাক কিমান অপকাৰ কৰিব সেইটোৱে সেই
তোমাৰ ঘৰৰ চাউলটো খালে চাবাচোন মানে কেনেকুৱা মিঠা এটা সোৱাদ হয়নে ঘৰৰ চাউল এটো ঘৰৰ ধানৰ পৰা চাউলটো উম তোমাৰ সচাই এতিয়া এয়া চাউলৰ তুমি কি মাহ ভাত খাবা এই
কি ক সোৱাদ নাই উম নহয়ও ন তোমাৰ ভাত কেইটাও এডাল এডাল হৈ থাকে খাবলো ভাল নালাগে ন সা সোৱাদ নাইকিয়া নিছিনা উম একো সা সোৱাদ নাই অ তোমাৰ মানে কি হৈছ চে জানা এই কিছুমান চব্জি আনিবাচোন আনি পেলাই ভাজি বা বেঙেনা কেইটামান আনিবা ত সেইকেইটা ভাজিবা মিঠা চিঠা নহয়
আৰু তোমাৰ যে বিলাহী কেইটা যে বিলাহী কেইটা দেখা নিখিজেই নিখিজে তোমাৰ ইমান ভাজিলে ইমান ভাজিলেও তোমাৰ উহো নিখিজেই একেই থৰঙাই হৈ থাকে
আমাৰ একে মাজতে তোমাৰ বিলাহী একে আমাৰ মানে লগতে ইমান হল নহয় তোমাৰ সেয়া বিলাহী তুমি অকমান পুৰিলেই পুৰা যায় অ
অকমান দিয়া লগতে তোমাৰ গলি য, তেতিয়া হৈ যায় গে
সিহঁতৰ বিলাহী সোপাত তুমি গলি থাকা নহয় দেই কোনো পধ্যেই তোমাৰ ভাল নহয়
নহয় বিলাহীবোৰ আৰু ইমান সময়ত ভাজো ভাঙি নাযায়ে তোমাৰ কি কৰিবা উপায়তো নাই তেনেকে মানে আমি এতিয়া নকৰো এলেহুৱা হলো হয়
এলেহুৱা হৈ গ'ল অ সেইটোয়ে চবতছে বেয়া হৈ গ'ল বুজিছা মানুহ বিলাক যে এলেহু
আমি আমি এতিয়া চোৱা আমি এতিয়া বেলেগ কাম কৰিব বিচাৰি থাকো তোমাৰ কি হয় এই খোৱা বোৱা ক্ষেত্ৰত আমি কৰি পলা না খাওঁ যে সেইটো আমি নিজজীয়াকে কৰি নিজে খাই এনেকে ভালকে থাকিব পৰা হয়।
য়ে মানে খেতি মাটি অলপ লাগে এ দিয়া বিশেষকে অলপ বেছিকে খেতি মাটি লাগে। খেতি মাটি খিনি যদি মানে বেছিকে থাকে খেতি বাতি কৰিবলৈও ভাল লগতে তোমাৰ খোৱা বোৱা বিলাক আদি কৰি চব মানে লে ভাল হৈ যায়
আমি এতিয়া খেতি বাতিত দূৰতত্ব আনিলো বলে কাম কৰিম কি নকৰিম মানে আজিকালি খেতি বাতি কৰিও তুমি বহুত
বহুত কাম কৰিব পাৰা আচলতে কৰো বুলি ক'লে ন কিয়নো নোৱাৰা। নিজৰ জীৱনতটো ভাল কৰি ৰাখিবলৈ তুমি কৰিবই লাগিব দিয়াচোন হইনে। সেইটোৱে-সেইটোৱে।
তাকেই ভাত মানে চব্জি অলপ বনালো আৰু ৰঙলাও, আলু, চয়াবিন এনেকে মিহলি কৰি। দালি অলপ বনালো এতিয়া আৰু তেনেকে তিয়হ কাটিলো।
আৰুনো খাবা হে কি আৰু অ, নাযায় এ আমাৰ ৰঙালাও আকৌ অলপ ভাজিছে ও তেনেকে ভাত খাম বোলো সেনেকে তাকে বতাহ অলপ মাৰি আছে বাহিৰতে অকমান হে ৰখিছো বুইচা।
লৈ তেনেকে আজৰি হৈ নাই অকনমান। বাৰু ঠিক আছে দিয়া আকৌ কথা পাতিম ন পিছত।
অ, হ'ব দিয়া ঠিক আছে দিয়া উম, হ'ব দিয়া-হ'ব দিয়া উম,